হেল্ল' অ' অ', এ আছো এনে শুই আছো কিনো কৈবি ইমান গৰম দিছে তই
হেল্ল'
অ', তই কি কৈ আছো
মই অলপ এ ওলাই আহিলো ঘৰৰ কামৰ পৰা
মই এনে ঘৰতে শুই আছো ওলাই যামহে বাৰু
অ' মোৰ মানে গটো ঘৰৰ কাম কেইটামান আছিলে ঘৰৰ শাক পাচলি আনিব লাগিছিলে
অ' মই মউ অলপ দেৰিকেহে যাম বজাৰ কৰিবলৈ
অ', বাকী আজি হেৰিলে গ'লি এ পথাৰলৈ গলি
অ' গউ চউ আনিলোগে অলপ আগত
অ', মই চাপৰি গৈ আহিলো এতিয়া পানীটো অলপ বাঢ়িছে
সেইযোৰ নদী কেনেকে নাাৱেদিয়েটো পাৰ হৈছো ন
গৰু চৰু আনিবলেও সেয়া সেই পঠালে যাম এতিয়া আৰু
মই পথাৰ আমাৰ খেতিও কৰি আছো ন সেফালে সেইফালেও লাগি আছো দিনতো
ভালেই ভালেই ঘৰৰ এনেকা ঘৰৰ খেতি কৰি খোৱা যোনটো খাদ্য সেইটোৱে ভাল
অ', সেইটোয়ে
ঔষত চকুত নাই বেয়া বস্তু তাত নাথাকে
ধান এতিয়া কঠিয়া পেলাইছো বাৰু এ বা আকৌ বানপানী পানী আহিলে মাৰি দিয়ে নহয় সেইটোয়ে দিগদাৰ
এ তোৰ খবৰটো ল'বলৈ ফোন এটা মাৰিলো মানে তোৰ বহুত দিন ফোনো কৰা নাই আৰু খেতি বাতি চব ঠিকে আছে নে কামচাম থিকি কৰিছনে নাই
আছে আছে চব কৰি আছো বাৰু তোৰ তোৰ চলি আছে নহয় কৰাবিলাক চব কৰি আছতো খেতি কৰিছিন নাই ত তহতৰ
খেতি হয় আমাৰ মানে মোৰ মানুহ আছে মই মানুহক লগাই দিওঁ আৰু ম মনে টাইম নাপাও ন
সেইটোয়ে ময়ো লগাও আৰু নিজেও লাগো ফি থকা দিনটোত
বাকী ক'তো যোৱা নাই ন
কেতিয়াবা টাইম পালে মই নিজেই কৰো বা মই টাইম নোপোৱা কিদিন আৰু হেৰি মানুহে কৰে আৰু
অ',
এনেকে আউ
বাকী বে বেলেগ কাম চামটো সোমোৱা নাই
বাকি এবাৰ এই
উম
ঘৰৰ কেনেকা ঘৰৰ অৱস্থা পাতি
ভালে চবত ভাল গাছা ভালেই চবে ঠিক। থাকে মাজতে দেতা বেমাৰ হৈছিলে এতিয়া চব ভাল। হ'ল বাৰু এতিয়া।
হেল্ল' চব ঠিকেই আছে?
ঠিকে আছে এহ মাজতে বোলো দেতা বেমাৰ হৈছিলে ভাল হ'ল এতিয়া হে অ',
এহ মম মা গাটো ভাল নহয় এতিয়া
হয় নেকি কি হৈছেনো? সেইদিনাখন কোনোবা এটা মুখত শুনিছিলো বাৰু।
উম এই গাটো আজিকালি ভাল নহয় চিকিৎসকে কৈছে তোমাক ইমান পইচা লাগিব মোৰ ধৰা এতিয়া সিমানখিনি পইচা নাই এতিয়া অ', মোৰ তাত এতিয়া পইচা নাই। তাকে অলপ সহায় কৰিব পাৰিবি নেকি মোক?
পাৰিম তাক কিমান কি কি লাগে কবি আকৌ ত
মোৰ হাতত এতিয়া আছে পঞ্চাশ হাজাৰ
উম বাকী বিছ হাজাৰ মোৰ মোৰ তাতো বাৰু বেছি নাই এতিয়াতো মই টকা সাত আঠ হাজাৰ টকা এটাহে দিব পাৰিম ধাৰলে মই মানে এতিয়া কঠীয়া চঠীয়া এইবিলাক হাজিৰা লগাই আছো ন সদায়
অ',
পইচাটো ইমান মানে খৰচ হৈয়ে আছে ডেইলি এনেকা জমা পইচা মোৰো ইমান নাই।
তোৰ এনেকুৱা কোনোবা ভাল ভাল বন্ধু আছে নেকি মানে সহায় কৰা
অ', আছে দুটামান।
অ', কৈ চাবিচোন মোৰ এতিয়া মোৰ হাতত আছে এতিয়া পঞ্চাশ হাজাৰ তই মোক দিবি আঠ হাজাৰ
আশাত আৰু তোৰ দহ এঘাৰ, উম
আৰু মোক লাগে তোৰ ইফালেতো হে ষাঠিৰ পৰা সত্তৰলৈকে দহ হাজাৰ তেৰ হাজাৰ টকা লাগে মোক।
আৰু তেৰ হেজাৰ ন মই সুধি চাম ৰহ সিহঁত দুটাক এহ আৰু এটাতো তোক দিব পাৰিব চাগে দহ হেজাৰ মান
অ', কৈ চাবি কবি মোৰ লগৰ এটা আছে অ', পইচা অসুবিধা আছে মই তোক মাহে মাহে দি দিম।
অ', হ'ব সেইটো বাৰু পাছৰ কথা
উম দৰমহা পালে বা এইটো খেতি বাতিৰ পৰা মই শাক পাচলি বিক্ৰী কৰিম ন তাৰপা কিবা এটা মিলাই দি দিম আৰু
হ'ব সেইটো বাৰু মোৰতো লাহেকে দিলেও হ'ব বাৰু এনে ইয়াৰ লগৰটো খুজি দিম
ঘৰৰ ভালেই মানুহখিনি?
ভালে ভালে তহঁতৰ?
মোৰ জানইতো যিটো কলোৱে মা টো গা বেয়া বাকী এতিয়া ঘৰততো মোৰ কোনো নাই মা আৰু ময়ে
অ', তুমিটো ভন্টিক বিয়া দিয়া পিছৰ পা চাগে ঘৰখন খালি খালি হৈ হৈ গ'ল ন
উম চিকিৎসাে কি কৰিলে
ভণ্টি হতৰ ভাল নে নাই এতিয়া?
চিকিৎসে কৈছে আৰু তুমি যিমান পাৰা সোনকালে পইচাখিনি যোগাৰ কৰা। তাৰপিছত মা কামটো হ'ব বোলো।
উ, উ।
কৈছো আপুনি কাম বিলাক আৰম্ভ কৰি দিয়ক মই যিমান পাৰোঁ সোনকালে পইচাখিনি লাগে আপোনাক দি দিম আও।
সেইটো বাকী ভন্টিহত ভাল নাই মাজতো যে। তেওঁ।
ভণ্টি ভালে অ'।
উম হ।
ভন্তি মানে মোৰ এই বট্টা ছোৱালীজনী?
অহ, বিয়া যে হৈছিলে মাজতে।
অ', আইতাৰো ভালে চলিছিল আও।
আও।
এই, ইহঁতৰ সংসাৰ ভালেই চলিছে বাও। আমাৰ এতিয়া অলপ দিগদাৰ হৈ আছে।
মই এতিয়া পাতিব হৈ গৈছে আৰু বয়স পাতিম আও চাগে।
বিয়াখন।
কোনে?
আমাৰো বুলেও বয়স হৈ গৈছে আও বিয়া পাতা।
এইটোতো আও এতিয়া নিজৰ কিবা এটা কামতা ফাছ আৰম্ভ
এনে যে ইমান এতিয়া ভালকে চেটেল হোৱা নাই ন' এতিয়া এনে কামতহে সময় কৰি আছ
উম, হাতৰ ইনকামদি কিবা এটা কৰিব লাগিব তি
উ, উ। সেইটোৱে তেতিয়াহে লাইফ চলাব পাৰিম নহ'লে এনেকে হ'লে আকৌ খাওঁতে গুচি যাব জমা। এ, নহ'য়ে পইচা।
খেতি পইচানো কিমানো পাওঁ। এ কম কমকে আহে আও।
আ-আজিকালি আজিকালি বহুত সমস্যা জান'।
উম, চবৰে তোৰ বুলিয়ে নহয় চব মানুহৰে।
প্ৰথম সমস্যা পইচা। দ্বিতীয়টো কিবা এটা একো কৰিব নোৱাৰিলে।
টেনচন, টেনচন। তাৰপিছত গা চা বেয়া লাগি থাকিলে সেইবিলাক টেনচন।
বা ঘৰখন চলাব নোৱাৰিলে। বহুত সমস্যা এয়া।
বাকি তই যে চাকৰি কাৰণে লাগি আছিলি এৰি দিলি নেকি?
নাই নাই সেইটো চলাই আছো।
বয়খ টু-টু-টু-টু দুবছৰমান আছিলে আও এক দুইবছ মান।
আছে বয়স তাতকৈ বেছিও আছে মোৰ এতিয়া তোৰ বয়স এয়া আৰু তিনি বছৰ আছে আও বয়।
তিনিবছৰ মই ঠিকেই ধৰিছোঁ এক দুবছৰ আছে বুলি। লা, এই তিনিবছৰ অকমান লাগি দে। এ, সিফালে লাগি থাকিলেও আকৌ এফালে ঘৰ নচলিব নহয়।
অ', ভগৱানৰ ওপৰত বিশ্বাস আছে।
সেইটোৱে ভগৱানে এনেও যিটো কৰে ভালৰ কাৰণে কৰিব।
উম, নিজ কামখিনি কৰি যাম। পেছত যি হয় হ'ব আৰু বেছি আশা কৰিলেও বেয়া মই আশা কৰা নাই, মোৰ নিজৰ কামখিনি মই আগবঢ়াই গৈ আছো
আৰু সদায় শুদ্ধ ৰাস্তাত গৈ থাকিলে হ'ল আৰু ভাল ৰাস্তাত গৈ থাকিলে নিজে শিব ভগৱানে চকু মেলি চাব কাৰো আন্যাই কৰিব নুশব
মই কালৈ বেয়া নাপাওঁ, মোক কোনোবাই বেয়াকৈ কলেওঁ মই কাৰ' বেয়া নাপাওঁ
সেইটোৱে আৰু
কাৰণ মোৰ লগত কোনোবাই এতিয়া বেয়া ব্যৱহাৰ কৰিব বা বেয়া মানে মোক কিবা অঘাত এ আঘাতত পঠাবলৈ কিবা তাৰ বেছি নষ্টই হ'ব মোতকে
বাকী এই যে মই জানো তুম ত ঘৰ চব কেচ এটা শুনিছিলো হয় নে সেইটো
কি কেছ
এই যে সডো ঘৰত যে কাজিয়া লাগি আছিলে মই সেইফালে যাওঁতেহে দেখিছিলো বাৰু
তহঁতৰ চাইদৰ দুখনমানান ঘৰে এৰি
অ কাজিয়া বুজিছা আৰু কাজে লাগিয়ে থাকে
উম।
মানৰ কামত কাম কি আৰু
উম
কিবা খাই আহিব খাই পেলাই ভুগি থাকিব তেনেকে আৰু
লকে মানুহৰ আজিকালি ফটোৱা চব বোল
ইমান ভাল জীৱন পাৰে ভালক থাকিব লাগে অন্য
বাকী চাহ তাহ খালি নে নাই
চাহ খালো
উম, উম
চাহ তাহ খালো তই কিবা খালি
মই নাই, খোৱা খাম হে ম আহ ওলাই গৈছিলে এই চাইদ মানুহৰ ঘৰত গৈছে আহি পাও
এ গৰু আহি পাইছে আৰু মানুহখিনি এই মোৰ মানুহ দুজন লগাইছে মানে মইতো টাইম সময় নাপাওঁ ন
উম মই আনি কৰি সাত ভৰি চাত বে ধৰি এ বিচনাত শুই আছো ভাগৰ লাগিছে দিনতটো খেতিতো লাগিলো তাৰিছত চ গৌ চৌ আনিলো
আহ
সেইকাৰণে
আমি এনেকে চলিব লাই বু আমাৰতো এতিয়া কোনো ধনী মানুহৰ এতিয়া আমি লোৱা নহয় হয় নে বু পচন্দ
উ, নকে যি হয় আৰু মানে যিটো ক ভালে কৰিব এনো
সেইটো নিজেই কৰিব লাগিব য কওঁ
আৰু কষ্ট কৰিলেহেতো ফল পাবি কষ্ট কৰি আছো বাৰু
এ, কষ্ট কৰি থাক ময়ও কৰি আছো ঘৰৰ মানে চাব নহয় আমাক
উম
কাৰো আমি অন্যায় কৰা নাই কাৰো বেয়া কাম কৰা নাই হয় নে নহয়
সেইটোৱে
আমাৰ কিয়ও বেয়া হব ভালেই হব নিশ্চয়
উম থাকি তই কৈছিলি যে মা এইটো পাচনৰ কথা কেতিয়া লাগেত তোৰ পইচা তোক কবি কেতিয়া যন দে হস্পিতোল যাও
পইচা আৰু এসপ্তাহ টাইম সময় দিছে
দান
উম
এ ত হব মই উলিয়াই কৰি আনি থৈ দিম
তই এই আহ যোগাৰ কৰিবি মানে যিমান পাৰো দিবি মই মই জোৰ নকওঁ
আহ
আৰু লগৰ খিনিকো কবি বা মোৰ লগৰতে বহুত হেৰি বিপদত পৰিছে সহায় কৰিব
উ
বাকী তোৰ ঘৰলৈ মই পইচাটো আনি মই যাব লাগিব নে তই দিবি অ মোক ফোন কৰি দিবি ন
আহ অ আহ মই কাইলে মানে যাম চাগে
কালি
উম
তোৰ পইচা ঘৰতে আছে নে নে উলিয়াব য
নাই উলিয়াব নি উলিয়াব যাব লাগিব উলিয়াই আনি তই সন্ধিয়া আবেলি মানে লৈ যাবি কাইলৈ আহিবি
দে মই কালি গৈ যাম ন
অ পব আওন দেে
দে দে হব দে
আহ